হেল্ল', হয় কত হৈছে?
অ', অ'কে ঠিক আছে কি কৰিছা এতিয়া?
এ, এনেই আছো মই।
আচ্ছা, পিছে তোমাৰ এতিয়াতো ভেকেচন চলি আছে। জান ক'ব গ'লে। অ', পিছে তোমাৰ এতিয়া ক'ব গ'লে কেনেকুৱা চলি আছে পিছে মানে লাইফ?
নাই ঠিকে চলি আছে, মানে বৰ্তমান মই লিভত আছো এতিয়া।
আচ্ছা।
অকণমান মানে কামৰ পৰা অকণমান লিভ লৈছো আৰু। বাকী এনেই তোমাৰ কি হৈ আছে তাতে, এ অফিচত।
ক'ব গ'লে এতিয়া আছো আৰু ক'ব গ'লে লাইক মানে ইমান এটা একো মানে - ইণ্টাৰেষ্টিং হৈ থকা নাই। এ, নৰ্মেল অফিচ গৈ আছো এতিয়া বৰ্তমান বন্ধ চলি আছে, তোমাৰ ব্ৰে আমাৰ - এমপ্ল‌ই উইক, মানে ক'ব গলে মানে উইক অফ এটা দিয়ে আৰু।
আচ্ছা, আচ্ছা হা।
সেইকাৰণে মানে ক'ব গ'লে বন্ধ চলি আছে, তোমাৰ এনেকে আ - কিবা কিবি অফিচৰ কাম বিলাক কৰিব লগা হৈ আছে ঘৰৰ পৰা দুটা এটা -
অ', নহয়।
হয়, এতিয়া ক'ব গ'লে- অ', আমাৰ বৰ্তমান কবাত হঠাৎ এটা ক'ব গ'লে মানে অলপমান প্ৰব্লেম আহিলে ক'ব গ'লে - ঘৰতো মানে, লাইক বাট। চ্' সেইকাৰণে তোমাৰ ফাইনেঞ্চিয়েল প্ৰব্লেমো অলপমান গল। তেনেকুৱা আৰু, যিহেতু আমাৰ কাম - কোম্পানী মাজতে অলপমান লছ হ'ল মানে, কি হলে মানে - অলপমান লছ হোৱাৰ কাৰণে কি হ'ল এমপ্ল‌ই চেলাৰীজ বিলাক ক'ব গ'লে অলপমান মানে লেট হৈ গ'ল।
আচ্ছা, আচ্ছা।
এটা মাহৰ মানে স্কিপ হৈ যোৱা বুলি ক'ব পাৰা আৰু এটা মাহৰ চে অ, মানে দৰমহা - টো নিদিলেই ক'ব গলে, মানে বহুত দেৰিকে আহিছে তেনেকুৱা। মানে সেইকাৰণে অলপমান প্ৰব্লেম গ'ল ক'ব গ'লে, কাৰণ - অ, যিমান যি নহওক কিয় মানে ক'ব গলে- এনেকুৱা হৈ গলেতো বহুতৰে প্ৰব্লেম হৈ যায় ন, এতিয়া - হয় হয়, বহুত কিবা কিবি দিব লগা থাকে।
হয়, মানে আমাৰ এতিয়া যোনটো আমি যোনটো - চেলাৰী পাওঁ, সেই চেলৰীটোৰ লগত - তা মানে আমাৰ গোটেই মানে মানুহটো মানে তা মানে প্লেনিঙত থাকে এটা মানে হেৰি থাকে - হয়, মানে এতিয়া চেলৰি আহিব ইয়াতে পইচা হয় এইয়াত - ইতে ৰেন্ট দিব লাগিব ইয়াতে ইয়াৰে বিলচ পে কৰিব লাগিব হয়, সেই মানে হয়। সেই সেইটো সময় - সেই সময়ত যদি আমাৰ চেলাৰীটো যদি লেট হৈ যায় দেন আমাৰ মানে সে কি কয় - অ গোটেই মানে প্লেনিংটো মানে বেয়া হৈ যায়, অকল সে সেই - তো মান্থৰে নহয়, বাকী মান্থ কেইটাৰো মানে প্লেনিং টো বেয়া হৈ -
প্লেনিং বেয়া হৈ যায়, মানে তোমাৰ মানে যোনটো এটা লাইনত গৈ থাকা লাইনটো ব্ৰেক হৈ যায়।
লাইনটো ব্ৰেক হৈ যায় হয়।
হুম, তোমাৰ ক'ব গ'লে মানে অ কোম্পেনী কেনেকুৱা চলি আছে? এতিয়া মানে ক'ব গ'লে, ঠিকেই আছে নে?
ঠিকে মানে, আমাৰো আপচ এণ্ড ডাউনচটো থাকেই আৰু চব কোম্পানীতে এতিয়া। যেনেকে আমাৰ কিন্তু মানে বৰ্তমানতো ঠিকেই চলি আছে কোম্পানী।
আচ্ছা।
আমাৰ ৰিচেণ্টলি এটা কামৰ কাৰণে মানে কোম্পানী কামৰ কাৰণে মই - মান বাহিৰত গৈছিলো, আউট অফ ষ্টেচন, হয় চ্ তাৰে পিছত - সেই আউট অফ ষ্ট ষ্টেচনৰ পৰা এতিয়া আহিছো মই যোৱাকালি- আহি কেনে পাইছো, চ্' আজি মোৰ মানে লিভ আছে এই দুদিন লিভ আছে দেন মই - আকৌ মানডিৰ পৰা মানে আকৌ মই জইন কৰিম আৰু।
জইন কৰিবা ন আচ্ছা তোমাৰ কব গলে এক্সপেনশ্বিছ খিনি কম্পেনীয়ে দিছে
হয় হয় গোটেইখিনি কম্পেনীৰ ফালৰ পৰাই হৈছে
হয় নেকি আচ্ছা আচ্ছা ভালে ভালে তোমাৰ কব গলে মানে মানডে জইন কৰিব
হয় হয় মানডেৰ পৰা আকৌ জইন কৰা হ'ব
আচ্ছা এইটো ক'ব গ'লে মানে কম্পেনীৰ থ্ৰু দি গৈছিলা ন মানে কিবা বিজ বিজনেছ মিটিং টাইপ আছিল নে ক'ব গ'লে
হয় বি বি বিজনেচৰ মানে এটা মানে কনফ্ৰেৰেঞ্চ আছিল আৰু এটা মিটিং আছিলে বেলেগ বেলেগ হেৰিৰ লগত
আচ্ছা আচ্ছা ঠিকেই আছে দিয়া যাব লাগে কাৰণ এক্সপিৰিয়েঞ্চ পাবা আৰু ক'ব গ'লে কম্পেনীয়ে তোমাক অ তাৰ কাৰণে ক'ব গ'লে কিবা এটা দিয়েও ক'ব গ'লে ভাল ক হয়নি এতিয়া ক'ব গ'লে কথাটো হ'ল কি মানে তোমাৰ ক'ব গ'লে স্কি ছেভিংছৰ প্লেন কেনেকুৱা তোমাৰ
ছেভিংছৰ প্লেন মানে এতিয়া মানে চেলৰী যোনখিন পোৱা হয় চেলৰীৰ পৰা মই এভৰি মান্থ মই ট্ৰাই কৰোৱে মই অ প্ৰত্যেক মাহত মই চেষ্টা কৰোৱে যে মই অকমান পইচা মই ছেভিংছত কাৰণে দিওঁ অকমান মই জমা কৰো কাৰণ কিয় বৰ্তমানৰ লাইফত আমাৰ ছেভিংছটো বহুতখিনি দৰকাৰী হৈ হৈ গৈছে ন যেনেকে তুমিয়ে ক'লা এতিয়া যে চেলৰি লেট আহিছে চ' সেই হে চেলৰি যোন কেইদিন আমাৰ দৰমহাটো আহা নাছিল সেই কেইদিন আমাৰ চলিব কাৰণেও সেই সেইখিনি অহ প্ৰয়োজনীয় হয় চ' সেই তেনে কেই তাৰ বাবে আমাৰ সেই ছেভিংচ খিনি আমাৰ সেই যোনখিনি পইচা জমা আছে সেইখিনি দিয়ে সেই গোটেই দিনকেইটা চ চলিবৰ কাৰণে বা বৰ্তমান যিহেতু আমাৰ স্বাস্থ্যৰ প্ৰতি ধ্যান আমি দি ব লাগে আমাৰ স্বাস্থ্যটোৱে যদি ক অ মানে যদি বেয়া হৈ যায় ঘৰৰ কাবাৰে যদি কিবা হেল্থ হেৰি হৈ যায় কিকেত চ' হৈ যায় আৰু আজিকালিতো মেডিকেলছত অ হঠাতে যদি অ চডেনলি যদি গা বেয়া হৈ যাই বাই কি কি কিবা হৈ যায় আৰু আজিকালিতো মেডিকেলৰ অ এস্ক এক্সপেনচিছ বহুত বেছি হয় হয় বহুত বেছি হৈ যায় চ'
কি হৈছে চেভিংছ অ চেভিংছ অ চেভিংছ বহুত ইম্পৰ্টেণ্ট চেভিংছ তৰো ইনভেষ্টটিং তোমাৰ পলিচি টাইপ ইঞ্চৰেঞ্চ পলিচি বা কিবা ত এটো চভিংছতো বহুত দৰকাৰী কাৰণ মই অকশয় মানে যোন টো আচল মানে মুহুৰ্ত চেভিংছ হয় জমা জমা কৰা এইটো পইচা জমা কৰা এইটো মই বুজি পোৱা নাছিলো কিন্তু যেতিয়া এইটো আমাৰ এটা হৈ গ'ল সেইটো মই গম পালো যে ইম্পৰ্টেণ্ট হয় বহুত ইম্পৰ্টেণ্ট হয় কাৰণ তোমাক ক'ব গলে এ এটা ইমাৰ্জেঞ্চি এটা মানে তোমাৰ মানে কব গলে তোমাৰ ইমাৰ্জেঞ্চিত তুমি নিজে কব গ'লে কাৰো আগত মানে সেই কৈ ফুৰিব নালাগে বা খুজি ফুৰিব নালাগে
হয় হয় নিজে মানে চেল্ফ চফিচিয়েণ্ট হয় আৰু
সেইটোয়ে সেইটোয়ে কাৰণ তোমাৰ ক'ব গ'লে যদি নিজে নকৰা চব মিছা নকব গলে কাৰণ। তুমি যদি নিজে মানে কি কয়। ইমান খিনি কৰি কিনে যদি এনেকুৱা এটা প্ৰব্লেমত যদি অকলে ফঁচি যোৱা।
হয় হয়।
বহুত মানে ক'ব গ'লে প্ৰব্লেম ক্ৰিয়েট কৰি দিয়েতটো।
হয় আৰু মানে আমাৰ মানে। যদি আমাৰ যদি অকমান মানে জমা থাকে, মানে আমাৰ যদি অছেভিং থাকে আমাৰ মানে। সেইটো কাৰণে মানে আমাৰ ভৱিষ্যতৰ কাৰণেও মানে। আমি আহ নিবি্চিন্ত হৈ কেনে মানে থাকিব পাৰো।
অ' নিশ্চিন্ত হৈ থাকিব পাৰো, তোমাৰ কব গলে তুমি। কনফিডেন্ থাকিব পাৰা আৰু ক'ব গলে, কিবা অ যদি এটা প্ৰব্লেম আহিছে। তোমাৰ ইমান হেডএক নহয়, অ' তোমাৰ প্ৰেচাৰ নপৰে তোমাৰ ওপৰত। আৰু এটা জমা কৰা বস্তুতটো। অ' এইটো বহুত মানে ভাল অভ্যাস হয় এটা জমা কৰাটো যে, অ'
হয়।
যিমানে যিমানে মানে সৰু পৰা কৰা হয় এইটো সিমান ভাল মানে ক'ব গলে কাৰণ তোমাৰ এটা অ' তোমাক কব গ'লে তুমি সৰচা খৰ্চা মানে ভাবি চিন্তি কৰিবা তেতিয়া তুমি মানে। অলগতিয়াল খৰচ বিলাক নকৰা আৰু ক'ব গলে, হয়নে নহয়। কাৰণ অলগতিয় খৰচাই মানুহক বহুত মানে কি কয় মানে। সে কৰি দিয়ে মানে ডুবাই দিয়ে। তুমি ইটো সিটো ইটো কাৰণ মানুহক দেখাই কেনে বস্তু কৰিব গলে নহব ন। তোমাক বেলেগ মানুহে তোমাক অ' বিপদত সহায় কৰে নে নকৰে সেইটো। ঠিক নাই নহয়। আৰু আজিকালি তোমাৰ এনেকুৱা হৈছে যে, আজিকালি কোনো কাকো সহায় নকৰে ইমান। চবে নিজৰ মানে কি কয়। মানে জীৱনটোক লৈ কেনে ব্যস্ত এতিয়া হয় নে নহয়? সিহঁতে- সিহঁতে বেলেগ আনজনক এজনক কি বুলি সহায় কৰিব কৰিব পাৰে। এ' অলপ অলপ হৈ কেনে সহায় কৰিব পাৰে কিন্তু বেছিকেতো সহায় কৰিব নোৱাৰে ন।
হয়, আৰু নিজক লৈ কিনে। আৰু মানে কি হয় আমি এই চেভিংছখিনিকে যে কৰিলোঁ আমাৰ। এতিয়া তাৰ মানে যেনেকে তুমি কলা ভাল অভ্যয়াস হয়। মানে নিজৰ ভৱিষ্যতটোৰ কাৰণে ভাবিব যোৱা হয়।
অঁ।
আৰু মানে কি হয় আমি যদি ভৱিষ্যতত যদি কিবা ডাঙৰ সমস্যাৰ সন্মুখীন হব লাগে। আমাৰ মানে এটা মানে সাহস থাকে যে হয় আমাৰ হাতত অকমান পইচা পাতি। আছে যোনখিনিৰে আমি আহ এই। গোটেই আমি যোনটো থাকে সেইখিনিক আমি ডিল কৰিব পাৰো। যিহেতু আজিকালি সকলো। মানে আমাৰ হাতত পইচা থকাটো মানে - মানে। ইম্পৰ্টেণ্ট হৈ পৰিছে আৰু মানে সকলো বস্তুতে মানে। তোৰ বহুতখিনি মানে ব্যয়ৱহাৰ।
অ' সেইটোৱে তোমাৰ ক'ব গ'লে পইচা জমা থকাটো একচুৱেলি ভাল হয় কাৰণ। তোমাৰ একচুৱেলি পইচা জমা ৰখাতটো নকওঁ মই পইচাটো তুমি কমব গলে। মানে পলিচি বা, লাইফ ইঞ্চৰেস পলিচি বা। কিবা ইনভেষ্ট কৰিব লাগে, পইচা বিলাক আৰু আজিকালি কাৰণ পইচাটো বঢ়াই ৰাখি লাভ নাই ন।
বহা হয় মানে আমি মানে হয়
বেংকেনো কিমান ইন্টাৰেষ্ট দিব তোমাৰ তাতকে ভাল বেছি তুমি যদি কিবা এটাত ভাল এটা চেফ তাত ইনভেষ্ট কৰা তেতিয়া ইনভেষ্ট কৰি কিনে তুমাৰ পইচা খিনিও বাঢ়িব তোমাৰ পইচা খিনিও চেফ থাকিব হয় নে নহয় চাই চিন্তি কেনে আৰু ক'ব গ'লে আজিকালি অকল আহ জবে আজিকালি ইমান নহয় টো কাৰণ আজিকালি চবে জবো কৰে ইনভেষ্টমেণ্টও কৰে অ ইনভমেণ্ট মেইন অ ইনভে্টমেণ্টও মেইন আজিকালি অ ছেভিংছ কৰিলে বাৰু সেইটো হয় কনফিডেন্ঞ্চ আহে ক'ব গ'লে যে কি কয় মই যদি কিবা এটা প্ৰবলেম হয় নিজে ফেচ কৰিব পাৰিম মানে ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেন্সও আহে আৰু তোমাৰ ক'ব গ'লে এতিয়া আ তোমাৰ যদি ছেভিংছ থাকে তুমি কাৰবাৰ পৰা ধাৰো ল'ব নালাগে হয় নে নহয় আৰু যদি তুমি কাৰবাৰ পৰা লোৱা তেতিয়াহ'লে ধাৰ লৈ তোমাৰ এটা মানত মাথাত এটা হে কি কয় ওজন এটা থাকিব ন মানে গধুৰ ওজন এটা থাকিব যে মই তাক ইমান তাৰিখে ইমান তাৰিখে দিব লাগিব আৰু ক'ব গলে আ তেনেকুৱা হয় আৰু মানে অলপমান তোমাৰ মানে চলাত অলপমান দিগদাৰ হ'ব তুমি যদি কি কয় সেই কৰা হয় নে নহয় আৰু ই তোমাৰ চছেভিংছটো ইম্পৰ্টেণ্ট কাৰন ছেভিংছ আৰু ইনভেছ টেণ্টো এই কাৰনে ইম্পৰ্টেণ্ট আৰু কাৰণ তুমি ক'ব গ'লে এজন মানুহে কিমান বছৰ নো কাম কৰিব হয় নে নহয় অ কিমান বচ ছৰ নো কাম কৰিব ৰিটায়াৰমেন্টৰ কথা আছে তেতিয়া ৰিটায়াৰমেন্টৰ পিছত যদি কি কয় অ আ একোতো কৰিব নোৱাৰে যদি কি কয় নিজৰ অলপমান চছেভিংছৰ বা ইনভেষ্টমেণ্টৰ পৰা ইনকাম এটা কি কয় ৰাখিব পাৰে তেতিয়াহ'লে ফাইনেনচিয়েলি ইণ্ডিপেণ্ডেট হ'ব তেতিয়া পিছলেকেও
হয় সেই তেনেধৰণে হয় মানে বৰ্তমানৰ আমাৰ মানে লাইফত মানে এইটো মানে বহুত খিনি মানে জৰুৰী হৈ গৈছে
জৰুৰী হৈ গৈছে ইম্পৰ্টেণ্ট হয় বহুত ইম্পৰ্টেণ্ট হয় তেনেকুৱা আৰু উম দিয়াৰ পিছত ঠিক আছে হ'ব দিয়া
হয় দিয়া থৈছো